চৌ হয়।
হেল্লৌ'
হেলৌ' বাইদেউ।
হয়, উম, উম' কি কৰিছে?
অঁ মই আপোনাৰ এয়া গানটি শুনি আছিলো ৰ'ব।
হয় হয়, কি গান শুনি আছিলা বা?
মই আপোনাৰ অসমীয়া আমাৰ জুবিনদাৰ গান শুনি আছিলোঁ।
হয় হয়। অঁ অঁ গান শুনি আছিলে।
হয় হয়, আজৰি সময় আৰু কি কৰিব আৰু মই ভাবিলোঁ অকমান গানকে শুনো।
ভালে ভালে ভালে, উম'। গান শুনিব লাগে শুনিব লাগে দেই, মন প্ৰাণবোৰ একদম মুকলি হৈ যায়।
সঁচাকৈ সঁচাকে, মন চন ভাল লাগি যায় একেবাৰে, হয় নাই।
উম' এটা যোনটো গোট- বা এটা ফুৰতি দিয়ে ন, সেইটো বহুত এটা প্লেজাৰ হয় আমাৰ বডিৰ কাৰণে। উম' আপুনি এনেই কেনেকুৱা কেনেকুৱা গান শুনে?
আপোনাৰ মই গান শুনাৰ ভিতৰত আমাৰ শাস্ত্ৰীয় সংগীত ভাল লাগে। সেইটো ক্লাছিকেলবিলাকহে হয়, তাৰপিছত আপোনাৰ ৱেষ্টাৰ্ণ যিবোৰ- পশ্চিমীয়া আমাৰ যিবোৰ গীত হয়, সেইবোৰো ভাল লাগে। কিন্তু বৰ্তমান আঁ- মানে বৰ্তমান সময়ত আঁ- মানে মই আগৰ দিনৰ গানবিলাক বেছি ভাল লাগে, অওল ভাইভ যিবোৰ গান হয় অ'ল্ড চং যিবোৰ অল্ড- কম্প'জিচন হয় ন এভাৰগ্ৰীণ ছং যিবোৰ সেইবোৰে- গান মানে বেছি ভাল লাগে মানে এতিয়াৰ তুলনাৰ গানবোৰ এতিয়াৰ গানবোৰো ভাল লাগে বাট আ- আগৰ দিনৰ যিটো মানে কম্পজিশন আছিলে, আগৰ দিনৰ যিটো সুৰতাল লয়- বা গোটেই সংমিশ্ৰণ বিলাকে মানে চাবলে গ'লে মানে ইমান ধুনীয়া মানে সাগৰ বিলাকৰ। অঁ' ত সেইবিলাক গান বেছি ভাল- মানে অন্তৰত মানে সোমায় আৰু মানে ক'ব গ'লে।
উম' তাকে তাকে তাকে। ঠিকেই কৈছে বাৰু এতিয়া আপুনি এঁ কলে যে পুৰণা দিনৰ গান বোৰ ভাল পায়। নহয় জানো, চাওচোন বাৰু এতিয়া- গানৰ কিমান এটা হেৰিয়া ন ভাগ আছে।
হয় হয় হয় নিশ্চিতভাৱে।
গীতৰ পৰা ধৰি এতিয়ালৈকে নতুন বাদ্যযন্ত্ৰত বুজোৱা লাগে। কিমান কিমান গান আছে ন উম। হয় হয় আৰু চাবচোন প্ৰতিটো গানৰে এটা নিজস্ব অৰ্থ থাকে। এটা নিজস্ব ঢৌ থাকে নহয় জানো।
হয় হয়।
উম উম আৰু প্ৰতিটো গানেই মৰণ পাণ চুই যায়।
হয় হয় হয় চব গানে চুই নাযায় বাৰু দেই চব গানে মানে আপোনাৰ চুই নাযায় বাৰু বৰ্তমান সময়ৰ যিবোৰ গানবিলাক সেইবিলাক কিছুমান গান আছে যিবিলাক গানে মানে হয়তো অ ভালে বনাই তেওঁলোকেও কম্পজিশন মিউজিক চিউজিক ভালে থাকে কিন্তু কিছুমান গান মানে অৰ্থহীন কিছুমান ক্ষেত্ৰত অৰ্থহীন হৈ পৰা যেন পৰিলক্ষিত হয়। কিন্তু কিছুমান গান হয় বাৰু যিবিলাক আমাৰ চকলো গান মানে এইটোক মই পোৱা নাই তাৰে ভিতৰত ধৰি লক এশ শতাংশৰ ভিতৰত টুৱেণ্টি পাৰ্চেণ্ট বিশ শতাংশমান গান এনেকুৱা হ'ব পাৰে যে কেতিয়াবা আমাৰ অ' সেই নকৰে যেনে ধৰি লওক আমি আজি যদি কওঁ আমি ভূপেন ভূপেন হাজৰিকাদেৱৰ গানৰ কথা যদি কওঁ বা আমি কিশোৰ কুমাৰৰ কথা কওঁ বা আহ ৰাফ মহম্মদ মহম্মদ ৰাফিৰ কথা কওঁ। তেনেকুৱা মানুহবিলাকৰ আগৰ দিনৰ যিবিলাক গানবিলাক আৰু ক'ব গ'লে বা আমাৰ অসমীয়া ক্ষেত্ৰত হয়, আমাৰ অসমীয়া ক্ষেত্ৰত জয়ন্ত হাজৰিকা দেৱৰ হওঁক খগেন মহন্তৰ হওঁক বিষ্ণু ৰাভাৰ হওঁক জ্যোতিপ্ৰসাদ আগৰৱালাৰ হওঁক আহ এখেতসকলৰ মানে গান বিলাক বেছি মানে ভাল লাগে। মানে এটা ক্ষেত্ৰত মানে।
মানে এ এটা কথা মন কৰিব দেই মানে গানৰ ক্ষেত্ৰতে এটা মন কৰিব। অ' যোনবিলাক গান অ' এইট্টিজ হওঁক, বা নাইনটিজ হওঁক, মানে ওচৰে পাজৰে গানবোৰ চাবচোন। বিশেষকে এখন দেশক জাগৃত কৰিবৰ কাৰণে গানবোৰ গাইছিলে। কিন্তু বৰ্তমান দিনত যদি গানবোৰ চাই ন সম্পূৰ্ণৰূপে মানে আহ প্ৰেম প্ৰেমিকা হৈ গ'ল বা নৰ্মেল হৈ গ'ল কিন্তু এইটো টুটেলি দেখা যায় আকৌ গানত আৰু এইটো ক'ব পাৰি যে গানো এটা যুগ হয়।
হয়, হয়, হয়, নিশ্চিত
এটা নিজস্ব মানে অৰ্থৰ মাজেৰে বা এটা চ'বকে এটা মেছেজ দিয়ে বুলি ক'ব লাগিব।
হয়, হয়, হয়।
এইটো যুগত এইটো আছিলে, এতিয়া পুৰণা দিনৰ যদি গানবোৰ শুনে, প্ৰায়বিলাক দেশ প্ৰেমিকৰ গান শুনিব। বা দেশক লৈ বেছি শুনিব গানবোৰ। হয় নাই, কিন্তু আজিকালি দিনত অকন মান সেইটো চেঞ্জ হৈছে আছে নথ নথকা নহয় এতিয়াও আছে দেশ প্ৰেমৰ কাৰণে গিন কিন্তু আগৰ তুলনাত ক'ম আছে।
হয়, হয়। কাৰণ এতিয়া তেনেকুৱা লিৰিক্স লিখা বা তেনেকুৱা হয়, হয়, হয়, আপুনি ঠিকে কৈছে নিশ্চিতভাৱে কাৰণ এতিয়া সময়ত মানে বৰ্তমান যিটো জেনেৰেশ্যন জেনেৰেশ্যনজ ৱেজ আপুনি ঠিকে ক'লে কথাটো যে জেনেৰেশ্যনজ মানুহৰ সোৱাদ চেঞ্জ হৈছে মানুহ গতিকে তেনেকে আমাৰ গানবিলাক আৰু এইটো কথা সঁচা বৰ্তমান সময়ত যিবিলাক আমাৰ মই বৰ্তমান প্ৰেম ভাল পোৱাক লৈ কিনে গান বেছিকে গায় হয় ম বৰ্তমান সময়ছোৱাত। একম্পেয় আপোনাৰ আগৰ দিনৰ যিবিলাক গান মানে আপুনি যিটো ক'লে
উম।
দেশ প্ৰেমবিলাক গীত আছিল। আগতকে কাৰণ এইটো সময়ছোৱাত ক'ব গ'লে আপোনাৰ অ'। সময়টোৱে সেনেকুৱা আছিলে যে আমি তেনেকুৱা লিখিব লগা হৈছিলে। হয়, হয়, আন্দোলন হৈছিলে বিশ্বযুদ্ধ হৈছিলে এনেকুৱা হৈছিলে গতিকে মানুহৰ য'ত হত্যা হিংসা এইবোৰ
আধ্যাত্মিকতাৰ দিশ যাব কাৰণ মানুহক সেই কৰিছিলে। তাৰ ভিতৰতো আৰু এটা কথা আপুনি যি আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কৃষ্টি আছে যাত আমি আমি নাম ক'বই লাগিব গীতৰ ক্ষেত্ৰত। যিবোৰ গীতৰ উচ্চ মানৰ গীত বুলি। গতিকে সেই নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ ক্ষেত্ৰত ক্ষেত্ৰৰ হ'কে হওঁক বা আপোনাৰ বা মানুহক এই ধাৰ্মিক বা ভক্তি এই ক্ষেত্ৰত মানে সে কৰিবলৈ গদেৱৰ কৃষ্টৰাজী আছিলে বা সেইটো সময়ত যিসকল ব্যক্তি আছিলে তেওঁলোকৰ গীতবোৰ মানে ক'বলৈ গ'লে লেখত লবীয়া গীত কাৰণ বৰগীতৰ নিচিনা গীত হ'বই নোৱাৰে। মানে বৰগীতক আপোনাৰ
মানে অ', এনেকুৱা হৈছে আপোনাৰ কওঁক কওঁক।
অ', মানে বৰগীতক মানে সৃষ্টি মানে বেলেগ সৃষ্টি তি আৰু ক'ব গ'লে আপৰুগীয়া বুলি ক আপুৰুকীয়া সৃষ্টি মানে সেইবোৰ। হয় আপুনি কিবা কৈ আছিলে।
উম, মানে অ', আপুনি ঠিকেই কৈছে কথাটো। কাৰণ বৰগীতেটো আমাৰ কাৰণে বহুত এটা মূল্যৱান মূল্য অ', এটা ক'ব লাগিব এখন মানে মানে অস-অস-অসমততো বিশেষকৈ বৰগীতসমূহ বেছি সৃষ্টি তি হৈছিল, ত' এইটো এটা সম্পদ ক'ব লাগিব, অ', আৰু এইটো হয় যে মানে কি হয় চাব দেই মানে কি হৈছে সেই তেতিয়াৰ দিনৰ কথা কৈছোঁ যেতিয়া নেকি আ, আমাৰ ইয়াত প্ৰথমবাৰৰ কাৰণে ধৰ্ম প্ৰচলন হৈছিলে সেই গানবোৰত বিশেষকৈ মানে মেনেজ কৰিছিলে বা শংকৰদেৱ মাধৱদেৱসকলে মানে কি কৰিছিলে এটা ধৰ্ম আনিছিলে এটা ধৰ্ম ঢৌ আনিছিলে। চাওঁকচোন বাৰু গানৰ কিমানটা শক্তি আছে। চাওঁক আমি এতিয়া তিনিটা ভাগত বস্তুটোত ভাগ ভাগ কৰিলোঁ দেখিলেনে বাৰু প্ৰথমতে আহি গ'ল ধৰ্ম প্ৰচলন কৰি দিছিলে গোটেই এখন এটা নেশচনক ধৰ্ম প্ৰচলন কৰিব পাৰিছে এটা গানে। নহয় জানো, সেই তেতিয়া দিনৰ কথা কৈছো। আৰু নেক্সট পৰ্যায়ত আহি গ'ল চাওঁকচোন বা দেশক দেশ এখনক ইউনাইট কৰিবৰ কাৰণে এটা মেছেজ দিলে চবকে আৰু এতিয়া দিনত চাওঁকচোন। এটা এটা এটা বান্ধোনৰ কাৰণে গানবোৰ গালে কিমান গানৰ পাৱাৰ শ তি আছে চাওঁকচোন বাৰু, সেইটো কিন্তু বেলেগ কোনোৱে এইটো মেছেজ দিব নোৱাৰে। গানৰ বাহিৰে, উম।
গানেই হৈছে এক মানে এটি সৃষ্টিৰাজি বা গানেই হৈছে এনেকুৱা এটা বস্তু যি বস্তু যে মানে মানুহক মানে গোটেই বিশ্ব চেঞ্জ কৰি দিব পাৰে, গোটেই মানুহৰ মন মগজু গোটেই সকলে ধৰি মানে সকলো বস্তুতে মানে আৱেগ অনুভূতিৰ বা যি ক্ষেত্ৰতে নহওক কিয় আমি মানে এক মাদক ঢৌৰ সৃষ্টি কৰি দিব পাৰে।
ঠিকেই কৈছে, ঠিকেই কৈছে। এইটো এটা সেই ঢৌত তো এতিয়া গানেহে দিব পাৰিব নে কি?
দিব পাৰিব দিব পাৰিব, কিন্তু এতিয়া সময়ত আপোনাৰ যিবোৰ মানে ৱেষ্টাৰ্ণ ছং আছে বা ধৰি লওক বা বৰ্তমান সময়ৰ যিখিনি আপোনাৰ গায়ক গায়িকা জী গৰাকীয়ে আপোনাৰ গান লিখে বা গান সুৰ কৰে বা গান গায় বৰ্তমান সময়ত মানে আপুনি ভাবিবচোন কথাটো যে যিবিলাক কিছুমান গানৰ মানে যেন গানবোৰ যেন অকণ বিকৃত হৈ গৈছে মানে কিছু কিছু ক্ষেত্ৰত, মই কিমান দূৰ সঁচা নাজানো বাট মই মোৰ দৃষ্টিত দেই মই যিমান দূৰ ভাবিছোঁ বৰ্তমান যেন সেই গানৰ যে আগৰ যিটো কৃষ্টি ৰাজি আগত ত আমি যেনেকুৱা সুৰ লৈ পাইছিলোঁ ধৰি লওক আমি বিষ্ণু ৰাভাৰ গানক যদি আমি এটা কও বা বিষ্ণু ৰাভা হওক বা জ্যোতিপসাদ আগৰৱালা ক্ষেত্ৰত হওক বা বৰ্তমান যু যদি আমি ভূপেন হাজৰিকাদেৱকে ধৰি বা জুবিন গাৰ্গকে ধৰি মানে, তেওঁলোকৰ গানৰ সৃষ্টিৰাজি আৰু বৰ
ল'বই লাগিব, উম।
হয় ত' অসমৰ ক্ষেত্ৰত মই কৈছোঁ বা ভাৰতবৰ্ষৰ কৈছোঁ কিন্তু আমাৰ বৰ্তমান সময়ত যিবিলাক গায়ক, গায়িকা, তেওঁলোকৰ, তেওঁলোকে যিবোৰ গান সুৰ কৰে বা লি তেওঁলোকৰ কম্পজিশনত যেন, এতিয়া মানে যেন, অকমান বিক হৈছে মানে ক'ব
সেইটোক হয়, সেইটো ঠিকে কৈছে, ঠিক আছে অলপমান হৈছে বাৰু হেৰি। বাৰু, তথাপিও এতিয়া গান বুলিয়ে ল'ব লাগিব। নহয় জানো এতিয়া, উম সেইটো হয়।
গান
উম, আৰু গান আৰু এটা কথা আকৌ দেই, গান বুলি ক'লে আকৌ এটা অকল যে আমি যেনেকে ক'লো যে অকল নৰ্মেলকে আপোনাৰ অ', মানে বিশেষ যোনখিনি কলো, যে এটা এটা ঢৌ আনিলে আৰু এইটো নহয় যে আৰু এটা চাব, গানে কিন্তু এটা জাতিকো ৰিপ্ৰেজেণ্ট কৰে। কাৰণ এইটো ক্ষেত্ৰত আমি কবই লাগিব অসমীয়া হিচাপে, বিহু গীত বা বিহু গান এইটো ক'বই লাগিব যে কি আমাৰ এটা এ, অসমীয়া জাতিক ৰিপ্ৰেজেন্ট কৰে বা বেলেগে বেলেগ এটা জাতি নিজৰ গানক লৈ ৰিপ্ৰেজেণ্ট কৰাব পাৰে, ভাবি চাওক।
হয়, হয়, মানে প্ৰতি, মানে প্ৰতিখন ৰাষ্ট্ৰৰ হওক বা প্ৰতিখন দেশৰ হওক বা জনগোষ্ঠীয় জন জনজাতি জাতি, জনগোষ্ঠী যিমান আছে প্ৰতিখন চবৰে এটা নিজা নিজা গীত আছে, চবৰে এটা নিজা নিজা সুৰ আছে, নিজা নিজা নিজা, নিজা কম্পজিশচন আছে তেওঁলোকৰ, আপুনি ভালে, সেইটো হয়, দেই সেইটো থাকিব লাগে আ নিজৰ সংস্কৃতিৰ মানে
নিজৰ সংস্কৃতিটো গানেই আনিব বুলি, গানেই আনে, বেলেগকে আৰুতো একো উপায় নাই আৰু নৃত্যও আছে কিন্ত তথাপিও গানে প্ৰথম টো গানৰ পৰাই আহে, নহয় জানো?
এটা কথা চাওকচোন, আমাৰ যিটো আমাৰ, ভাৰত বৰ্ষৰে ক্ষেত্ৰতে ক'লো বা ৰাষ্ট্ৰ সংগীতটো বা প্ৰত্যেখন দেশৰে ৰাষ্ট্ৰীয় সংগীতটো যিটো কওঁ আমি জন গ, আমাৰ ভাৰতৰ ক্ষেত্ৰত আমাৰ ৰাষ্ট্ৰীয় সংগীত, জনগণ মন অধিনায়ক জয় হে, গোটেইখনতে আপোনাৰ চাওঁক চোন, গোটেই আমাৰ গোটেই ভাৰতবৰ্ষৰ যিমান ৰাজ্য আছে পাহাৰ, পাহাৰ পৰ্বত আছে, পাহাৰ ভৈয়াম আছে, নদ নদী আছে সকলোবোৰকে যেন এই গানটোত মানে লিপিবদ্ধ হৈছে, মানে গোটেই ভাৰতবৰ্ষখনে যাতে যেন সেই গানটোত সোমাই গৈছে মানে ক'ব গ'লে, গানৰ এটি কিমান গানে এটা কেনেকে মানে ৰূপ সলাই দিছে মানে বা গানে, কিমান এটা শক্তি হ'ব পাৰে মানে এইটো ক্ষেত্ৰত।
ঠিকে কৈছে, ঠিকে কৈছে, উম। অ' বাৰু তেতিয়া, গানক লৈ কথা পাতি ভাল লাগিলে।
ভাল লাগিলে, ভাল লাগিলে, আপোনাৰ লগতো ভাল লাগিলে, গান শুনিব।
হেৰি হ'লে আপোনাক জনাম, যদি, ঠিক আছে, মানে ক'ৰবাৰ জনাম, জানিব লগা থাকিলে কিবা, আপোনালৈ ফোন কৰিম। উম, ঠিক আছে তেনেহ'লে দিয়ক।
ঠিক আছে দিয়ক।
হ'ব দেই, উম উম হ'ব।